অ ভালনে
ভালে ভালে অ
কি কৰি আছা, আমাৰ ভাল ভাল
মই এয়া এইবোৰ ইটো সিটো আৰু মই ভিনদলৈ চাহ অক বনালো তাৰপিছত এতিয়া বাচন আছে সেয়া ধুব লাগিব
ভাত খালা নে
ভাত খালো
অ কিহে খালা
ভাত খালো মই সেই ৰঙালাও বনাইছিলে তাৰপিছত তাৰো আলু ভাজি, ঢেকীয়া ভাজি সেই তেনেকেই মাছ আছিলে ৰঙালাও মাছ দি বনাইছিলে উম মা আহিলে
মা আজি বন্ধ আজি সেই শনিবাৰ যে আজি অ ঘৰতে আছে ফ'ৰ্ড চেটাৰ দে
উম উম ভাত কিহে খালা?
ভাত সেই দালি বনালে তাৰপিছত আকৌ কাচকল ফ্ৰাই কৰিলে আকৌ দিম আমলেট কৰিলে তাৰপিছত এতিয়া খোৱা নাই এ ভাত খোৱা আজি দেৰি ৰাতিপুৱা সময়ত কিবা-কিবি জলপান - চলপান খালো এতিয়া ভাত খাইছোহে অলপ আগত
অ মায়ে কি কৰি আছে এতিয়া
মায়ে অকমান ৰেষ্ট লৈছে এতিয়া বিচনাত গাটো ইমান ভাল নহয় সেইকাৰণে এ গাটো দাঁত এটা বিষ হৈ আছে আক।
উম
সেইটো জহতে মানে গাটো বেয়া তাই আজি খেল আছে আজি সেই ফোন কৰিছিলে বাৰু
অ
ষ্টেডিয়ামত আছে দেউতা আছে টিভি চাই আছে দেউতাই আৰু ভাইটিয়ে
উম বৌ কেনেকুৱা
কৈছে বৌ ঠিকে আছে আও বৌ সেই মাহী আইতা এজনীৰ ঘৰলে গৈছে কিবা সকাম পাতিছে তালে গৈছে
অ বৌ ছোৱালীয়ে মেগি অক মান বনাই দিলোঁ খাই পেলাই সেই আগফালে গৈছেগে মই সেই তাই খোৱা সেইবিলাক চপাই মেলি সেই কৰি আছো
অ চবৰে ভাল নহয় ঘৰত
ভাল ভাল ভাল অ
উম
আজি কলেজ আহিছিলা নেকি
আজি নাই যোৱা কলেজ
অ আজিৰ কিবা মিটিং আছিলে
মিটিং আছিলে অ এই এইবোৰ মানে উম মিটিং আছিলে
উম
যোৱা নাই এ নিৰ্দিষ্ট কিছুমানহে মানে এনেকে মাতে যে
অঁ অঁ অঁ।
আমি নাই যোৱা আও।
অঁ এন চি চি গ্ৰুপও আছিলে চাগে।
উম উম গৈছিলে।
উম' তাপা কলেজটোৱা এমাহ মই নাই যোৱা কলৈ যাবা নু ওলাই।
ইমান অশান্তি লাগে ন গৰম খনত।
অঁ ওলাই যাবলও কিবা গৰমত মনু নাযায় ও ঘৰৰ পা।
হয় পাই আমাৰ এতিয়া কলেজ খুলিবহি আৰু এতিয়া কলৈকো যাবলেই নহলে।
অঁ মামা ঘলে থকাকে যাব পাৰিলা হেতেন দেখোন।
মামাঘৰলে গৈ আহিছিলোগেহে। উম এই গৰমখনত যাব মন নাযায় মামাক- অলপ মানে বহুত গৰম যে,
উম উম সিহতৰ একেৰাহে ফেন চলিয়ে থাকে নহয়।
উম'
তাতে সেই মামাৰ ঘৰত থাকিবলৈ কিবা হেৰি চাগে ন তোমাৰ কিবা ভাল নলগাই হ'ল লগ নাইকিয়া হ'ল যে।
নহয় ইহঁত আমাৰ ইহতে আছে নহয় ইমান বেয়া নালাগে বাৰু থাকিলেও সেই ওলাই মেলি যাও ইমান মানে মোৰ- এইটো নালাগে এ সিহঁতকেইটাই বহুত উৎপাত কৰে আক।
উম নহয় তোমাৰ তেনেকুৱা লগ মানে হেৰিহে আছে বোৱাৰী বিলাকহে আছে আও।
বোৱাৰীয়ে। আকৌ সিফালে তাই আছে এনেকে যাওঁ আৰু ইমান হেৰি নালাগে এ বেছি দিন থকাকে নহয় আৰু দু-
অঁ' আগতে ভাল আছিলে চবো আছিলো উম'। আগতে মাহীহঁতো থাকোতে ভাল আছিলে। এতিয়া এতিয়া সৰু সৰুগিটাহে আছে পোৱালি গিতাও।
সেইগিটা আছে অঁ।
বোৱাৰী বোৱাৰ কামে কামে নিজৰ কামত ব্যস্তয় হৈ থাকে।
উম' বোৱাৰী বোৰ বেছি।
উম' বোৱাৰীয়ে বেছি গোটেই খন ছোৱালীবোৰ নাইকিয়াই হ'ল।
ছোৱালীবোৰ নাইকিয়াই হ'লগে অঁ'।
উম' ইয়াত যে সমাৰুহ পাতিছিলে আহিছিলা নে নাই।
সমাৰুহ পাতোতে যোৱা নাছিলোঁ। মাহঁত,
মাহ উম মাহি ঘলে- মাহী ঘলেকে যাব পাৰিলা হয় কেইদিনমান থকাকে।
নহয় এই গৰম পা যাবলেই বহুত দিগদাৰ। ডাৰ, মানে যাবলেই মন নাযায় কতো।
মাহী আকৌ' হেই উম মাহী আকৌ স্কুল বন্ধ নাই নহয়।
নাই অ' মাহী স্কুললে যায় আকৌ'। মাহীও সিহঁত সেইফালেও বহুত গৰম মানে।
উম'
ঘৰটোত।
সৰু মাহীয়ে ফোন কৰে নে নাই।
কৰে অঁ।
অঁ'
সিহঁতি এ বিহুতেহে আহিছিলে। এতিয়া নাহে আও বহুত দিনলে।
উম মহা বেলেগতহে থাকে হবলা।
লগতে থাকে দুইটা।
অ' বেলেগলে হেৰি হৈছিলে নহয়। আকৌ একেলগ হ'ল।
অ' লগতে যায় লগতে আছে ফেমিলি হৈ থাকে ইহঁত।
উম' উম'
ভাত হেৰি এতিয়া খালানে নাই
ভাত এতিয়া খুৱাই নাই চাহ অকন খালো, গাখীৰ চাহ তাৰপা সেই ভাত ৰাতিপুৱা ভাত খোৱাও দেৰি হয় দুপৰীয়া ভাত চু খোৱাও আমাৰ দেৰি হয় তেনেকোৱা হয় সময়মতে নহয়গেই।
অ ভিনদেও দোকানলৈ গ'ল।
উম ভিনডেও দোকানত আছে অ ৰাতিপুৱাই যায়।
দোকান একেবাৰে ওচৰতে আছে নি।
হে দোকান দূৰ আছে তোমাৰ এক কিলোমিটাৰ মান হ'ব আৰু
অ দূৰ আছে।
উম' বেছি দূৰ নহয় ধৰা এক কিলোমিটাৰ মান হ'ব আৰু। এইফালে আহিলে দেখিবা আহিবা। আহিবা কেতিয়াও চাগে ঠিক নাই নহয়।
উ হয়। মাটি চাতি সেইফালে ৰুইছে নে মানুহবোৰে।
মাটি ৰুই আছে। ৰুইছে, ৰুইছে ৰুই আছ আমাৰহে ৰোৱা হোৱাই নাই
অ তোমালোকে নিজেহে কৰা চোৱা হেন আমাৰ আধি আমাৰ এফালে ৰুই পেলাই হ'ল তাৰপিছত আৰু এফালে অলপমান আছে।
অ' এই আমাৰ বেছি নহয় অকমান ঘৰৰ ওচৰতে উম আমাৰ এই ঘৰৰ ওচৰতে- কৰো দূৰলে নহয়, উম। মাঁ টোপনি গল নে?
মা অ' মা সেই টোপনি গ'ল খাই বৈ মেলি অকণমান ৰেষ্ট লৈছেগে। নহ'লে মানে আজৰিয়ে নাপায় যে দিন টো অফিচতে থাকিব লগা হয় আকৌ ৰাতি আহি পাইহি মানে, আজি কাইলেকে বাও বন্ধ পাইছে।
উম। তাকেহে গৰম বন্ধ বুলি কবাত ওলাই মেলি যাবলৈও নহয়গে চাগে আঁতৰলে। হেল্ল'। হেল্ল'। হেল্ল